হেল্ল' অ কি কৰিছা-
এনে বহি আছো তুমি কি কৰি আছা-
মইও এনে বহি আছো চাহ খালা নেকি-
অ' খালো তুমি খালা-
অ' ময়ো খালো কি খালা চাহৰ লগত।
ব্ৰেড আছিলে আজি আৰু ফ্ৰুটছ আছিলে।
আত্ছা ময়ো সেনেকে মানে- ভাত আলু পিটিকা আৰু মানে এনে অলপ মাংস দি কাৰণে খালোঁ- আৰু তাৰপিছত ফ্ৰুটচ খালোঁ অলপ মেংগ আৰু বানানা তাৰপিছত চাহ খালোঁ।
আমিয়ো এনেকে আৰু। হৰ্লিক্স খালোঁ, তাৰ পিছতে ঘৰৰ মা দেউতাহত তে চাহ খাইছে। তাৰ পিছত আমি ফ্ৰুটচ খালোঁ আপেল, বানানা।
অ' উম' লেচু এতিয়াও বি- বিক্ৰী হৈ আছে নেকি?
অ' ইফালে আছে। আৰু জাম, আমাৰ ঘৰৰ ওচৰতে মানে জামৰ গছ আছে। ত আমি জামো খাইছোঁ। অ' ছিঙি আনা পুৰা
অ' গছৰ খাই কেনে ভাল লাগে কিন্তু ন? উম' টেষ্ট এটা আহে মানে গছৰ, ৰুই দিয়া বস্তুৰ
উম' তাকেইতো, অ' আগতেতো এনেকাই আমি পুৰা যাওঁ গছৰ পৰা পাৰি আনো। আগৰ দিন বিলাকত মনত পৰে ফোনত
অ' অ' তেতিয়া ফোন বোৰো নাছিলে। তাৰপিছত মানুহ মানে এ সেই ইমান মোবাইলেৰে সেই কৰা নাছিলে ফেচ টু ফেচ মানে কথা পাতা, অ' অলপ টাইম বহা।
অ' তেতিয়া হেৰিটোয়ে একদম ভাল আছিলে মানে। একো মিচ আণ্ডাৰষ্টেণ্ডিং নহয় ন। কাৰণ ফোনত কথা পাতিলে তো মিচআণ্ডাৰষ্টেণ্ডিং চেন্দিং হয় আৰু আগতেতো এনেকুৱা ফোন নাছিলে কি
নাছিলে অ', অ', কিপেড আছিলে আগতে এ যাৰ নতুন-নতুন ওলাই আছে তে আৰু আপ ফোন-ফোনটো এটা মানে ভালো হয় কিন্তু বেয়াও আছে যে মানুহ মানে ফেচ টু ফেচ ফেচ কথা পাত পাতিব নোৱাৰে আৰু যোনটো গেট টুগ হয় যে গেট টুগেডাৰো নহয় আজি
অ, নহয় আৰু মানে ইয়াৰ বহুত ভাল হেৰিও আছে চাইদো আছে যেনেকা আমি মানে যদি দূৰত থাকো তেতিয়া আমি কন্টেক্ট ৰাখিব পাৰোঁ আৰু মানে চাব পাৰো ভিডিঅ' কলত কথা পাতি চাবও পাৰো আমি কিন্তু মানে ওচৰত লগ পোৱা নিচিনাটো নহয় ন' কিন্তু তথা তথাপিও আৰু এটা গম পাও যে অ, আছে ভালকে আছে ত'এইটো এটা চাইড ভাল আছে ফোনত
কিন্তু সেই আজিকালি কিমান নতুন-নতুন চব ওলাই আছে মানে পুৰা টেকনল লজিবোৰ বহুত আগত গৈ আছে লাহে-লাহে উম, আইফোন বুলি কিবা আগতে মানুহবোৰ অ, এই মানুহবোৰে গমেই নাপায় যে এইবোৰ কি হয়।
কি হয় সেইটোৱেইতো? উম, ফাষ্টটো এইবোৰ চব ষ্টাৰ্ট হৈছিলে জিঅ ফোন জিঅ' ফোন একদম চব ফ্ৰে ফেচিলিটি আছে ভিডিঅ কল কৰিব পাৰি অ, আমাৰো আছিলে কিন্তু মানে তাতে বেছি চাপৰ্ট নকৰে।
অ', অ ', আৰু মই মানে এনেকুৱা আগত মই কিপেড পাইছো তাৰ পিছতে মানে সেই বেলেগ ফোন মানে চলাই
অ, আমিওতো কিপেডৰ পৰা এতিয়া স্মাৰ্টফোন একদম ইউজ কৰিব পৰা হৈছো। আগৰ জামানাটো বেলেগ আছ ছিলে একেবাৰে টিভিতে আমি মানে থাকো আৰু টিভি চাওঁ।
ৰেডিঅ'
অ নাছিলে টিভিটো কিন্তু যেতিয়া আমি ডাঙৰ হৈছো আমাৰ টাইমত পাইছো টিভি কিন্তু অলপ দেৰিকে পাইছো আৰু অ তাৰ পিছত টিভি পাইছো এনেকে চাওঁ ফোনটোতো নাজানোৱে কি বস্তু ফোন।
আজিকালি ফোন হোৱাৰ কাৰণে মানুহে মানে টিভিও নাচায় মোবাইলে চাই থাকে অ' অ' ক্ৰিকেট অ'
তাৰপিছতে নিউজ
হয়, সেই কাৰণেটো মানুহবোৰে যেনেকে ডাইনিং হলত ফেমিলি বহি কেনে খায়।
উম কিছুমানে মোবাইল লৈ লৈ খাই আৰু আজিকালিটো এনেকুৱা হৈছে পোৱা পোৱালি বিলাক মানে কান্দি থাকিলে ভাত নাখাই। তাৰ পিছত মোবাইল দিলে সিহঁতে একদম বহি যায় আৰু খাব আৰু মোবাইলৰ পাগল হৈ গৈছে চবে এইটো হ'ব এইটো হেবিটছটো বহুত বেয়া এতিয়াৰ পৰা যদি সিহঁতে মানে ইমান এদিক্ট হৈ যায় ন বেয়া আৰু
উম, আগতে তোৰ আমি এইবোৰৰ জনাই নাছিলোঁ। এতিয়াও সৰু বাচ্ছা বোৰে এনেকা হৈছে যে মোবাইল পুৰা চিনি পায়।
উম, মোবাইল চিনি পাই, গেম লাগে সিহঁতক।
অহ'
আৰু কিছুমানতো এনেকা আছে মানে অ' ইমানেই জানা হৈ গৈছে নিজে ফোনো কৰিব পাৰে।
আহ তোমাৰ ইনে কি নিউ বৰ্ণ বেবীও মোবাইল চিনি পাবা এনে
অ' মোবাইল চাব দিলে মনে মনে চাই নহ'লে কান্দি থাকে আৰু সেইকাৰণে উম, এইটো ভালোঁ চাইড আছে, বেয়াও চাইড আছে।
সেই কাৰণে বাচ্ছাবোৰ যেতিয়া স্কুলত যায় কাৰ্টুনৰ নিচিনা কথা কয়। মোবাইল চাই চাই
ছে ইয়াৰ পৰা আমি আজিকালিতো এইবিলাকো পঢ়া লিখা চব দিয়াই থাকে না?
অ আৰু বেছিভাগে কিতাপ নেকিনে
কিছুমান কিতাপ কিনিব নোৱাৰে ইমান দাম হয় ত' আৰু অনলাইন ক্লাছ বিলাকো কৰাই দিয়ে ইউটিউবত বা হোৱাটছপ গ্ৰুপত এনেকে অনলাইন আৰু এই অ কভিডৰ পাছত আৰু কভিডৰ টাইমত টোতো অ আমাৰটো অনলাইনে ক্লাছ হৈছিলে আমাৰ অনলাইন এতেন্দেন্স লয় কৰাই তাৰপাছত এনেকা হোমৱৰ্ক দিয়ে মানে এনেকা টাইপে তাৰপাছতে আৰু কিছুমান একজামো অনলাইনে হৈছিলে
অ।
এনেকা মানে সিহঁতে এটা মানে ফৰ্ম নিচিনা বনাই দিয়ে তাতে কুৱেশন এনচাৰ চব দিয়া মানে কুৱেশন দিয়া থাকে আৰু অপচন থাকে এনচাৰৰ
অহ মানে চব বস্তু মোবাইল আৰু মোবাইলে মোবাইল কিন্তু মোবাইল ভালো নহয়, উম তাৰ কিমান হে ৰে ৰেডিচন এৰে সেইবোৰেদি বেমাৰ পৰিব পাৰে আৰু মোবাইল পুতোকে গৰম হৈ যায় সেইটোও বেয়া
অ এইটো চাৰ্জত দি দি চলাব নালাগে আৰু এটা ভাল উম, অ যদি কোনোবা এনেকে চিনি নাপায় ৰাস্তাতো লোকেশ্যন চাই কিনেও যাব পাৰে সেইট এটা ভাল মানে মানুহক সুধি সুধি যাব নালাগে আৰু নিজে এনেকা ফোনত চাই কেনে গ'লে হ'ল আৰু মানে তুমি যদি কৰ'বাত অ', বহুত ইউজ কৰো মানে ভালৰ কাৰণে ইউজ কৰো আৰু
অ ', ময়ো সেনেক কে যেতিয়া মোক দৰকাৰ পৰে তেতিয়া কৰো আৰু অলপ চলপ উম।
তেতিয়া, তাৰ পিছতে কবাত গ'লে ৰাস্তা চিনি নাপালে লোকেশ্যনৰ কাৰনে ইউচ কৰো, তাৰপিছত অনলাইন ক্লাছ ৰ কাৰনে ইউজ কৰোঁ।
অহ। আৰু সেই যেতিয়া প্ৰজেক্ট চজেক্ট দিয়ে সেইবোৰো কৰিব লগা হৈ যায় এইটোতে
তাকোতো গুগলত পাই যায়চট জি পি টিত পাই যায়, জেমিনাইত পাই যায় মানে ভালকে হেৰি কৰিব লাগিব তাৰ পিছতে পাই যায়
কতো যাব নালাগে অনলাইন
অ', অনলাইন এপইনমেন্ট ল'ব লাগে আৰু অনলাইন এপইনমেন্টতো ল'ব নালাগে তোমাৰ কি হৈছে সেইটো জাষ্ট ক'ব লাগে সিহঁতে চব মানে দিয়ে দিয়ে কি কৰিলে ভাল কি কৰিলে বেয়া উম। মানে অ', মানে ম এনেকা টাইপ কেতিয়াবা মই ইউজ কৰো ত মোৰ যদি কিবা এনেকা লাগে এইটো হৈছে বুলি ত সুধো ত কয় আৰু এইটোৰ এইটো চলিউচন হয়, আৰু যদি বেছি প্ৰব্লেম হৈ তো এনেকা যায় কেনে দেখাব পাৰা, এনেকুৱা ইচকিনৰ প্ৰব্লেম হ'লে সুধো মই।
উম, আৰু যেনেকুৱা এনেকুৱা হৈছে যে, যেনেকে আইফোন আগতে আছিলে তাৰ পিছত আইফোন ওৱান, আইফোন টু, আইফোন থ্ৰী সেনেকে ওলাই
সেনেকে কৰি, কৰি এতিয়া ফৰটিন, ফিফটিন ওলাই গৈছে একেবাৰে
ছেভেন্টিন ওলাব।
একদম মানে কিমান যে, ওলাব নাজানো আৰু আৰু যিমানে হেৰি কৰি আছে হেৰি কেমেৰা বোৰো একদম ডাঙৰ, ডাঙৰ কৰি আছে। আৰু কালাৰ বিলাকো একদম উম। কালাৰ বিলাক ইমান ডিফাৰেণ্ট ডিফাৰেণ্ট কালাৰ হোৱাইট, ব্লেক, অৰেঞ্জ, পিংক।
আৰু তাৰ ফিক্স মানে বহুত ডিফাৰেণ্ট হেই আছে
আৰু কেমেৰা কোৱালিটিটোও ভাল ন? আইফোনৰটো উম, এনে এনড্ৰইড ফোনৰ নিচিনা নহয়। উম। ন ভিডিঅ' কোৱালিটী বিলাকো ভাল থাকে। কিন্তু বহুত তাতে ছেটিংছ মিলাব লাগে কে তেতিয়াহে হয়, আৰু এংগেল মিলাব লাগিব।
এনেকা মানে যে, এ তুমি যদি ভাবা আজি মবাইলটো নাচাও আৰু তথাপিও মোবাইলটো তোমাক টানি আনিব নে
টানি আনিব তাকে এনেকা কিবা ইম্পৰ্টেন্ট কাম ওলাব ল'ব লগা হ হয়ে যায়।
হয়ে যায় সেইয়ে কথ থা মানে এনেকা যে, আমি ৰবটৰ নিচাক মানে কাট পুতলি যে, কয় ন তুমি মোবাইলটো থৈ দিবা টেবুলত সেয়ে মানে তুমি ভাবিবা আজি নিউজ নকৰো উম। সেনেক ক যে, এতিয়া চাপজ আমিয়ে মানে মই ভাবি আছিলো কি কৰ তোমাক ফোন কৰিল এনেকুৱা হৈ গ'ল। ন তে মানে মবাইলটো ওচৰত থাকিলে এনেকা হয়, যে, লাগে ইউজ কৰি লওঁ।
ফোন আহিছে উঠাই দিলো তো ময়ো এনেকে ইউজ কৰিলো এনে
উম মানে একট্ৰেকটিভ মানে হেই কৰি দেই নিজৰ ওচৰলৈ তানি নে একট্ৰেক্ট
উম যিমানে টিভি চিভি নাথাক টিভি লেপটপ কম্পিউটাৰও তথাপি মোবাইলো লাগে
অ আগতে মই ইমান টিভি চাইছো আজিকালি টিভি ইন্টাৰেষ্টে নাযায় মোবাইলটোয়ে চাবলৈ ইচ্ছা যায়
ৰবিবাৰে পুৰা বহি যায় একো নাথাকে স্কুল তাৰ পিছতে এনেকে বহি যাও আৰু দিনতো কাৰ্টুন চাই থাকো ফ্লিম চাই থাকো কিবা চাই থাকো ফ্ৰী টাইমত তো এনেকা কাৰ্টুন চাও মটু পাটলু ভীম কিবা কিবি ম মবাইল টো একদম চোৱাই নাছিলো তাৰ পাছতে আৰু অলপ ফ্ৰী টাইম পালে আমি খেলিব গুচি যাওঁ
অ সেনেকুৱা হয় অ আমিও খেলিছিলো কিন্তু আজিকালি ৰাস্তাত মানুহ দেখা খানা পাবা মানে লৰা ছোৱালীতেে খেলে অ সেয়ে ল'ৰা ছোৱালী আগতে বাহিৰত ওলাই খেলিছিলে আজিকালি মোবাইল লৈ ভিতৰত
অ হেৰি বাছ চাছতো গ'লেতো মান মানুহে কাৰো লগত কথা নাতে না ফোনতে নিজৰ ব্যস্ত হৈ থাকে সফালেও নাচায় সিফালেও নাচায় সেনেকা কৰিয়ে মানে কনভাৰ্চচন কমি গৈছে কিন্তু ইয়াৰ ভালো আছে বেয়াও ইউজ আছে আৰু
উম দিয়া ঠিক আছে দিয়া ভাল লাগিল অ বাই বাই
উম